এইচ
অঁ শুনি আছো।
উম কোৱা?
অ আজি আমি মানে মোবাইল ফোনৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছো।
অঁ হয় নেকি কোৱাচোন কি কব খুজিছা?
অঁ ধৰা আমাৰ মোবাইল ফোন সুবিধা অসুবিধ তিয়াৰ বিষয়ে অলপ আলোচনা কৰিম, আহ মই যি যিখিনি জানো তোমাক কম আৰু তুমি যিখিনি জানা মোক ক'বা।
অঁ অ‌ঁ পাৰি দিয়া কাৰণ মোবাইল ফোনটো আচলতে
উম।
বহুত লাগতিয়াল হৈ পৰিছে দিয়াচোন আজিকালি আমাৰ জীৱনত।
হয় হয়। মানে মোবাইল ফোন থকা মানে বহুতো সুবিধা হয় পৰেহেত। ধৰা তোমাৰ যোগাযোগ ব্যৱস্থাটো তোমাৰ বহুত দ্ৰুত হৈ পৰিছে।
উম উম ঠিকেই আচলতে।
আৰু মোবাইল ফোনৰ দ্বাৰা মানে ধৰা ইংকামৰ পথ হিচাপও ব্যৱহাৰ কৰিব পাৰি।
অ ঠিকে কৈছা আচলতে আমি যদি অ অ মোবাইল ফোনটো যদি আমি ভালদৰে ব্যৱহাৰ কৰো আচলতে এয়া ই আমাক বহুখিনি সহায় কৰিছে দিয়াচোন।
উম উম। উম তোমাৰ অ যিবিলাক আমাৰ এই অনলাইন ব্যৱসায় বিলাকহে ধৰা শ্বপিং কৰা যায়। বা ব্যৱসায়ী বিলাকো ধৰাইং এটা ইনকামৰ পথ হিচাপে বাচি লৈছে। আৰু তোমাৰ মানে মোবাইল ফোনত মানে বহুতো নজনা কথা জানিব পাৰি। মি বা পঢ়াৰ ক্ষেত্ৰতে হওক বা দেশৰ যিকোনো কথাই অও সহজতে মানে উলিয়াব পাৰি আৰু।
উম ঠিকে কৈছা আচলতে আমি মানে আজিকালি চোৱাচোন আগতে আমি কিচ- কিছুমান বাহেৰা দেশত কিবা যুদ্ধ যুদ্ধ হলে বা কিবা নিউজ থাকিলে আমি বহুত পিছত পাইছিলো কিন্তু এতিয়া মোবাইল ফোনটোৰ যোগেদি মানে চচিয়েল মিডিয়াতে হওঁক বা বেলেগ কিছুমান সেই এপতে হওক আমি বহুত জল্দি খবৰবোৰ পাই যাওঁ ন।
উম হয় আৰু তোমাৰ মানে বি- শেষকৈ যেতিয়া কভিড নাইনটিন চলি আছিল সেই সময়ত মবাইল ফনক মানে এ বহুত বেছি গুৰুত্ব আছিৰ কাৰণ অও বিদ্যালয় বা কলেজ, যিমো আছে আৰু অও বন্ধ আছিল। তেত তিয়া মানে অনলাইন ক্লাছ বা ব ধৰা মোবাইলতে নোটছ পাতি শিক্ষকসকলে দিছিল। তেনেকে মানে বহু খিন্দি মানে ছাত্ৰ ছাত্ৰী সহায় হৈছিল আৰ।
হয় তুমি ঠিকে কৈছা দেচোন মানে অনলাইন ক্লাছৰ যোগেদিও আমি এতিয়া বহুখিনি মানে সেই হৈছিল সেইখিনি সময়ত অনলাইন ক্লাছৰ কাৰণে বহুত সুবিধা হৈছে নহ'লেবা ধৰা মানে দুই বছৰ প্ৰায় বন্ধই আছে ন দুই বছৰ ল'ৰা ছোৱালীবোৰৰ মানে পঢ়া শুনাতো বহুত পিছ পৰি গ'ল হয় বা একো তেওঁলোকে সেই দুই বছৰত যিমান খিনি জ্ঞান আছিল সেইখিনি তেওঁলোকে নাপালে হয় ইতিয়া কমচে কম কিবা এটা হয় অনলাইন। শিষ্টাচাৰ যোগেদি মানে ইমানো ভাল নহয় শিক্ষা খিনি কিন্তু মানে কিবা এটাটো শিক- শিকিব পাৰিছে একো নিশিকাকেতো থাকা নাই।
উম উম হয়। মানে তোমাৰ মানে শিক্ষাৰ ক্ষেত্ৰত আৰু বহুখিনি সুবিধা হৈ পৰে ধৰা তোমাৰ কিতাপৰো কিছুমান নজনা বস্তু আৰু সহজতে ধৰা ইউটিউব বা বিভিন্ন ব- ৱেবচাইটত যায় আৰু জানিব পাৰি আৰু।
উম উম ঠিকেই আচলতে আজিকালি ধৰা বিভিন্ন ধৰণৰ এপ ওলাইছে মানে এনেকুৱা চেক জি পি ডি হওক বা মেটা হওক বা গুগলতে হওক আমি বহুত ধৰণৰ যোনবিলাক আমি নাজানো সেইবিলাক আমি মানে চাব পাৰো আগতে কি আছিলে আমি ডিক্সনাৰী খুলি ল'ব লাগিছিল ডিক্সনাৰীত চাব লাগিছিল, এতিয়া সেইবোৰ কৰিব নালাগে আমি মানে ফোনতে আমি পাঁচ মিনিটো নালাগে কিবা এটা বিচাৰিব বা ভালকে যদি আমি বিচাৰো ন?
উম উম হয় আৰু মানে তোমাৰ অ ছাত্ৰ -ছাত্ৰীসকলে বহু অপব্যৱহাৰো কৰিছে আৰু। ধৰা বহুত ছাত্ৰ - ছাত্ৰীয়ে পঢ়াৰ সলনিত ধৰা পঢ়িব মোবাইলটো আনি বুলি কয় আৰু তোমাৰ এ ত' ইনষ্টাগ্ৰাম, ফেচবুক বা গেম খেলে এইবিলাক মানে হ কৰি বহুত ঘন্টাৰ পিছত তোমাৰ মানে সময় নষ্ট কৰি আছে। তাৰ ফলত মানে তোমাৰ পঢ়াৰ ক্ষতি হৈছে।
উম উম ঠিকে কৈছা, আচলতে মানে আহ আমি নো চচিয়েল মিডিয়াতোক আমি এনেদৰে ব্যৱহাৰ কৰো যে আমি মানে টাইম পাছৰ বস্তু হিচাপে মানে এনিটাইম চচিয়েল মিডিয়াটোত তে লাগি থাকো কোনে কি প'ষ্ট কৰিছে? বে মেটি কি কৰিছে? আমি বেলেগৰ জগত খনৰ লগতে ব্যস্ত হৈ পৰো, আমি নিজৰটো ভাবিব নাচ মানে সেই চেষ্টাই নকৰো আজিকালি, পঢ়া- শুনাই হওক বা খেলা- ধলাই হওক।
অঁ অঁ হয়, আৰু মানে তোমাৰ অ মোবাইল ফোনৰ মানে বহুখিনি ধৰা পঢ়াৰ বহু খিনি ক্ষতি হৈছে। বা বেছি মোবাইল ফোন চোৱাৰ সময় অ চালে মানে তোমাৰ চকুৰ সমস্যা বা মূৰৰ বিষ, তোমাৰ টোপনি কম মানে বহু খিনি মানে তোমাৰ এ ৰোগে দেখা দিয়ে। আৰু তোমাৰ মানে আও স্বাচ স্থ্যটো মানে ক্ষতি ন বুলি নহয় মানে সামাজিক মানে জীৱনত মানে বহুত প্ৰভাৱ পেলাই আৰু।
উম আচলতে মানে এইটো ঠিকেই আমি যদি এতিয়া চাবা আগত তে কি আছিল আমি মাঁ আমাৰ মাঁ - দেউতাৰ সময়ত বা আমাৰ ককা - আইতাহঁতৰ সময়ত তেতিয়া মোবাইল ফোন চোন নাছিলে।
তেওঁলোকে মানে যোনখিনি আজৰি সময় আছে বা গধূলি সময়খিনি পঢ়াৰ আগতে যোন খিনি সময় আছিল নিজৰ পৰিয়ালৰ লগত বহিছিল বা এনেকুৱা কথা পাতিছিল কিবা - কিবি কৰোৱা ক থাই হওক বা বাহিৰাই হওক। আজিকালি সেইবোৰ আমি দেখাই নাপায় আজিকালি মানে সকলোৱে নিজৰ ফোনটো উলিয়াব, ফোনটোতে বস্ত হৈ পৰিব হয় ঘৰৰ মানুহিনি একেলগে ব সেয়াই কিন্তু মানে কথা নাপাতে ন।
উম উম মানে একেলগে খোৱাৰ সময় নাখায় তোমাৰ। মোবাইল ফোন ব্যৱহাৰ কৰি থাকে। বা একেলগে লগ হৈ ধৰা কিবা এটা আলোচনা কৰিব টাইম নাপায় কাৰণ মবাইল ফোনতে ব্যস ত ফাকে।
উম সেইটোয়ে আৰু মানে আজিকালি চাবাচোন মাক - দেউতাকতে কিবা এটা কাম দিলে মানে ল'ৰা - ছোৱালী বোৰ বহুত কেং কেনিয়া হৈছে তেওঁলোক মানে একো নকৰিব মানে বিচাৰে যে দিনটো তেওঁলোকে মানে বিচনাখনতে বাগৰি যেন ফোনতে লাগি থা ইবত যদি সেনেকুৱাও কৰিব দিয়া মানে তুমি সেইটোত বেয়া নাপায় কিন্তু এতিয়া যদি মানে কিবা এটা কাম কৰিবলৈ দিয়া বা এতিয়া যোনবিলাক সৰু সৰু ল'ৰা - ছোৱালী আছে যোনবিলাকে মানে কৰি আছে বা ফাইভ ছিক্সৰ সেনেকুৱা ল'ৰা ছোৱালী বিলাকৰ আচলতে খেলাৰ বয়স এতিয়া পঢ়াৰ লগতে তেওঁলোকে অকমান বাহিৰত গৈ লগৰবোৰৰ লগত খেলিব লাগে হয় নে তুমি কি ভাবা?
উম, অ হয় খেলিব লাগে তোমাৰ মানে ধৰা যদি আমি এ দিনটোৰ এটা টাইম যদি খেলিব যাওঁ তেতিয়া মানে তোমাৰ অ শৰীৰ টোও ভালে থাকে আৰু।
উম ঠিকে কৈছে দিয়াচোন আচলতে আমাৰ মানে শৰীৰটো বহুত কিন্তু ভাল লাগে।
উম', তোমাৰ আৰু এটা আৰু এটা বহুত ডাঙৰ সমস্যা আছে ধৰা', চাইবাৰ অপৰাধ, তোমাৰ বহুলোকে মানে এ ভুৱা কল', বা তোমাৰ গমেই পাই আহিছে আৰু আজিকালি তোমাৰ ভুৱা মেছেজ, অ' টি পি', বা ভুৱা লিংকুত মানে অ', -এ', -ব', এইবিলাক মানে ধৰা', অটিপি, অ', বেংকত কিবা কোনোবা লগা হ'ল বুলি ফোন কৰিল তাৰপিছত তাৰ ফলত অটিপি', বোৰ দিলাক দিয়াৰ পাছত মানে বেংকটো তোমাৰ হেক কৰিলা, কৰিলে', বা এই ভুৱ লিংকত টিপি মানে মোবাইলটো হেক হৈ যাব পাৰে তাৰ ফলত মানে বহুত', সমস্যাৰ মানে সৃষ্টি হৈছে তোমাৰ অ টি পি বা এটিমত', পিন বা বেংকত তথ্য এইবিলাক মানে আদি ওওও', তথ্য মানে একো নজনাকৈ কাম', একো দিব নালাগে আৰু মোৰ মতে',
উম', ঠিকে কৈছা আজিকালি আচলতে মানে ফোনত', অ' টি পি এটা আহিলেও আমাৰ ভয় লাগি যায় যে কিবা হ'ল মানে কোনোবাই কিবা', কৰিল নেকি কিবা- কিবা মই মানে ভয় খাই যাওঁ সিদিনাই মোৰ এনেকুৱা হৈছিল মই কিবা এটা এপ', খুলিব লৈছিলোঁ, এপটো খুলোতে মানে', নেটৱৰ্কখন অকণমান প্ৰব্লেম হওঁতে সেইখিনি সময়ত অ'টি পি টো নাহিল অকণমান দেৰিকে আহিল ধৰা এ একঘন্টামান পিছত', যেতিয়া নেটৱৰ্কটো একদম ভাল হৈ গ'ল তেতিয়া মানে মই ভয় খাই গৈছোঁ যে কি আহিল মানে', ক'বাৰপৰা কি অটিপি আহিল মানে মই পিছত আহ', চাব লগা হৈছে ত' মানে এনেকুৱা বহু', মানে ভয় লাভ ভয় ভাৱটো এটা থাকে বা কেতিয়াবা যদি ক'বাৰ পৰা', এটা আননোন নাম্বৰৰ পৰা ফোন আহি যায় তেতিয়াও আমি ভয় খাই যাওঁ কোনে বাা ফোন কৰিছে কিয় বা ফোন কৰিছে',
উম', - উম', মোৰ এবাৰ মানে হোৱাটছআপ হেক হৈ গৈছিল তেনেকে মানে', এ', তোমাৰ উ', এ পি কে এটাত ডাউনলোড কৰিছিলোঁ ', তাৰ ফলত মানে হোৱাটছআপটো তোমাৰ হেক হৈ গৈছে আৰু তাৰপিছত মই', অ', তাৰমানে ইমেইলত সেই হোৱাটচ আপত মেছেজ কৰি - কৰি তাৰপিছত ঘূৰাই আনিছোঁ আৰু হোৱাটচ ', হোৱাটছআপটো',
উম', সেইটোৱে মানে আজিকালি বহুত এটা ৰিস্ক থাকে -থাকে বা মানে বহুত খিনি', সুবিধা হৈছে দিয়া চোন আমি এতিয়া চাবা অনলাইন পেমেন্ট, আমি আনলাইন পেমেন্ট যোনবোৰ কৰোঁ এতিয়া', আগতে আমি মানে পইচাবোৰ লৈ যাব লাগিছিল বা আমাৰ এটা ৰিস্ক থাকিছিল ন', যে আমি',
মানে পইচা বোৰ লৈ যাম কিবা কেতিয়াবা ক'বাত কিবা হয় নেকি ডকাই - চকাই আহি যায় নেকি', এতিয়া সেই ভয়তো', ত', আমাৰ কমিছে কাৰণ আমাৰ ফোনতে থাকে আমাৰ গোটেইবোৰ পইচা বা গোটেইবোৰ মানে ডিটেইলচ',
উম', - উম', - হয়',
উম',
আৰু', তোমাৰ ধৰা স্বাস্থ্যৰ ক্ষেত্ৰতো মানে ধৰা বহুখিনি সুবিধা হৈছে', ধৰা তোমাৰ', অ', কিবা এটা বেমাৰ হ'ল বা কোনোবা ডাক্তৰক ফোন কৰি কেনেকে কি', পৰামৰ্শ লব লাগে, ত', লব পাৰি আৰু ঘৰতে থাকি',
উম', - উম', ঠিকেই আচলতে মানে সকলোবোৰ সুবিধা', মোবাইল ফোনটো আমাক যিমান খিনি সুবিধা দিছে ন মানে আমি যদি তাক ভালদৰে ব্যৱহাৰ', কৰোঁ বা সঠিকভাৱে ব্যৱহাৰ কৰোঁ আৰু মানে সময়ত ব্যৱহাৰ কৰোঁ অলাগতিয়াল কামত যদি', যদি আমি ব্যৱহাৰ নকৰোঁ ন তেন্তে আমাৰ বহুখিনি সুবিধা আছে',
উম', - উম', - হয়', আৰু মানে ধৰা মোবাইল ফোন অধিক ব্যৱহাৰো কৰিব নালাগে আৰু ধৰা', সৰু ছোৱালী সকল মানে ল'ৰা - ছোৱালী বিলাকো মানে', অ', - অভিভাৱকৰ গুৰুত্ব থাকিব লাগিব ধৰা নিয়মিতভাৱে মানে', তোমাৰ এঘন্টা বা দুই ঘন্টা মোবাইল চাব দিব লাগে',
উম',
বা ভালকৈ পঢ়িব দিব লাগে, তেনেকে হে কৰিলে আৰু', ক্ষতি নাই আৰু ধৰা পঢ়াৰ সময়ত মোবাইলটো দিব নালাগে। বা দিলেও মানে কাষত বহি থাকিব লাগে কি কৰিছে কি কৰা নাই সেইটো চাব লাগে। যদি তোমাৰ পঢ়াৰ বিষয়ে যদি সেই কৰা নাই তেতিয়াহলে মোবাইলটো লৈ যাব লাগে আৰু
উম উম সেইটোৱে আচলতে চাবাচোন আজিকালি মানে। বহুত ভাগ ল'ৰা ছোৱালীয়ে মানে পঢ়িম বুলি কয় বা লিখিম বুলি এইটো, টো আজিকালি মানে মুখতে বহানা থাকে যে, কিবা মই স্কুল যোৱা নাই বা স্কুলত কিবা লিখিব মন নগ'ল মোৰ লগৰ ত পৰা মই নত খিনি লৈছো মই এতিয়া লিখিম, লিখিম বুলি কৈ পেলাই মানে তেওঁলোকে নিলিখে তেওঁলোকে মানে এইটো বাছ বাহান যে মোবাইলটো, টো আনিব লাগে এনেতো মাহঁতে ফোন মোবাইলতটো নিদিবই পঢ়া টাইমত আমি মোবাইলটো, লিখা বাহনা কৰি লৈ আনিম তাৰ পিছত দিন মানে গোটেই পঢ়া সময় খিনি মোবাইলটোৱে চাই থাকে,
উম উম হয়। তে তোমাৰ পৰা আজি মোবাইল ফোনৰ বিষয়ে বিষয়ে মানে বহুখিনিতে মই জানিলো আৰু পিছত আৰু বেলেগ এটা আমি আলোচনাও কৰিম আৰু
উম উম ঠিক আছে দিয়া আজি ৰাখিছো নহ'লে।
উম উম ঠিকে আছে।